ক।
ক'ত আছ?
ঘৰতে।
অ, ওলাই নেযাও নি মই এইফালে যাম বুলি ভাবিছিলো। এইফালে যাম বুলি ভাবিছিলো। হেল্ল' শুনিছনে? শুনিছা, নাই, এই, এতিয়া ওলাই, ওলাই যাওঁ বুলি ভাবিছিলোঁ।
ক'লে?
এ, এনেই এইফালে অৰুণাচল ফালে জেগা এটা পাইছো মই।
কোন জগাত?
এইটো বোগ যাব লাগে।
অ', অ', যাবি নেকি?
অ, সেইকাৰণে তোক ফোন কৰিছোঁ আকৌ যাওঁ নেকি সুধিবলৈ।
অ, কোন, কোন যাব।
হা?
কুন, কুন, যাও।
এ, বাছো মই পংকজ যাওঁ।
অ, আৰু ক, কোন আছে।
আৰু সেইটো আমি তিনিটা যাওঁ, তই লগত আছুচ লব চাগে, পাঁচটা গাড়ীলৈ যাম।
কাৰাই
এইবাছু
হা
বাছু, বাসু
অহ, পাৰি।
উম, তাকে তই বাত পানী খালি নাই।
খালো, খালো।
অ, ঘৰত কোনোবা আছে নাই।
নাই, মই কলেজ।
অল মাৰ থৈ আহিব লাগিব এতিয়া।
অ, তাকে ল'ৰা, ছোৱালী মাৰি মেলি ওলাই যাব লাগিব মাহৰ ৰহা কথা আছে। আ, আহি পোৱাহিয় নাই।
আচ্ছা, আচ্ছা ওৱান ফিফটি লৈ আহিবি।
ওৱান, ফিফটি।
অ'।
আচ্ছা।
উম।
অ, হৈ যাব, ব
তাত বৃন্দাস যাম এতিয়া আমি মানে আঠটামানত ঘৰ পাই যামহি।
অ'।
উম, ৰাতি আঠটাল পিন্ধা হা
কৰা যায়
তাকে তাকে সেইটো কাৰণে বোলো যাওঁ নেকি তই খবৰটো মই দিলো তোক
অ', ই নদীখনৰ চাৰে যা যাব পাৰি
অ', সেইটো চাইলৈকে যাম আহ
অহ,
ত ধুনীয়াকে মানে গা চা ধুই আহিব প হ'ব
সেইটোৱে সেইটোৱে একদম পুৰা সন্ধিয়া ভাল লাগে না
এই হাৰামুঠি যাবগে লাগিব মানে তই এই দাবা আহি
অ', 'ব তোক থৈ আহিম লাগে দে সিফালি
অ', নে আমাৰ কামত আছে
হ বত আহিমগে
হা
থৈ আহিমগৈ তটো হাৰমতিত
অহ,
চিদাই চিদাই
অ', ই বাহে বাহে ততে সেইখিনতে থৈ আহিবি আৰু
অহ সেইটোৱেই
তহৰ ওলাই হ'ল নেকি?
মই ওলোৱা নাই ওলাইছোহে এতিয়া মানে ওলাম আৰু
অ ', অ', তাৰাপাে দুইটা ওলাল
সিহঁ দুতটা ওলাই হ'ল মই সেইঁ দুটাক যাওঁতে ঘৰ ফেলি লৈ যাম
অ', লৈ যাবি ন?
আহ,
আহ তাৰাপা তাত গৈ কি খাবিগে কি? হেল্ল'
অ',
আহ, খোৱা বোৱা কি কৰিবি তাত?
খোৱা বাজানো তহঁতি জান
এতিয়া ডেশ টকাকে তুলিলে নহয়ব দেখোন
অ', খোৱা বোৱাত মই নাই
উম' ত মাংস চাংস লব লাগিব ভাত চাত আছে শিবনোৱাৰা মেলা আকৌ পেপচি চেপচি কিবা কিবি ঠাণ্ডা ঠাণ্ডা লৈ যাব লাগিব না
সেইটোৱেই বনোৱা মানুহ তই বনাব পাৰিবি নাই
বনোৱাাতটো বনোৱাাতটো হৈ যাব বু বস্তুখিনি কাটি কুটি যদি দি দিয় অ নহয় গম পাইছো বস্ত বস্তুখিনি যদি কোনোবাই কাটি দিয়া মানুহ কোনোবা দুটা যদি মিলি জুলি কাটি দিয় তেতিয়া মই ধুনীয়াকৈ বনাই দিম
হ'ব কটাটো মই কাটি দিম
সেই চাইডে মানে আকৌ সেইফালে গোটেই পাহাৰ চাহাৰ খহিছে নহয়
নাই নাই মই যোৱা জেগাটোত পাহাৰ চাহা নখহে
নকয় ন
উ মই চব চাহাই চিতিহে ওলাইছো
অ', হয় এটা চাইডে মানে গোটেইটো বৰষুণ পৰি পুৰা পাহাৰ খহি আছে মানে পুৰা
চ চাইছো বা মইে সফে সেইফালে নাযাওঁ পাহাৰ এইবিলাক ইমান ডেঞ্জাৰ জেগা ডেঞজাৰ জেগাফালে নাযাওঁ
অ', পৰিৱেশতটো এতিয়া মানে অলপ বেয়া হৈ আছে চৰ চথ্ৰ কৰি দেখি জানো কেনেকুৱা।
বৰষুণ দিছে না পোৰা পাহাৰ চাহা খহি গৈছে গৈ। উম।
তাকে চাব লাগিব বাৰু এনেকে ঘপকে যাওঁ বুলি মানে সিহঁত তালৈকে যাম বুলি কৈছে নেকি।
তালৈকে যাম বুলি কৈছে আৰু বেলেগ জেগাও আছে, সেইফেল গৈ পিনি তোৰ হেৰিয় গহপুৰ চাইড এটা জেগা তাত ওলাব পায় সেইফালও সেইফালও গুচি যাম নহ'লে।
অ' গহপুৰ ফালেও পাৰি অ'।
উম, ডাইৰেক্ট গহপুৰ তাৰ পাছত আকৌ মেইন ৰোড আহতে ঘৰলৈ গুচি আহিম।
উম। পৰাগ চাই মই বুলি চুটি যাওঁ বুলি কয়।
উম, সেইটোৱে সেইটোৱে।
উম।
গহপুৰৰে দি গ'লে যেনিবা অলপ তেলটো বেছি খাব।
এই অৰুণাচল চাইদে ফুৰিবলৈ যোৱা জেগা এটা আছে, এইটোতটো চেৰ গাওঁ নে কি বুলি কয়।
কোনফালে আছে বা।
চেৰ গাঁও চেৰগাঁও।
নাই শুনা নাই বাৰু দে।
বহুত ভিতৰত দটৌ একদম।
নেটৱৰ্ক চেটৱৰ্ক পাই নাই নেটৱৰ্ক পাই নাই নেটৱৰ্ক।
অ' পায় অ'।
অ'
সেইটো জেগা মানে এটা ডাঙৰ এৰিয়া আৰু বৃহৎ এৰিয়া জেগাটো কেনেকুৱা গ'ম পাৱনে। কাৰ্গিল যুদ্ধ যে হৈছিল যে।
অ'
কাৰ্গিলত যেনেকে ডাঙৰ হেৰি নাই ডাউন পাহাৰটো হেৰিছে গোটেই। তেনেকুৱা জেগাবোৰ আছে।
আচ্ছা, আচ্ছা, বুজিলো।
কম ধুনীয়া ফিলিম লোকেচন আমাৰ তাত মোৰ লগৰ এজনী যে।
উম।
হোটেল মেনেজমেণ্ট কৰি আছে, তাই তাত হোটেল এখন আছে। তাত মাতি আছে যাবলৈও কি ধুনীয়া প্লেচ।
হেইবিলাক জেগালে মানে যাবলৈ বহুত মন যায়ি।
ইয়াৰ পৰা ভাড়া গাড়ীত দাৰে আঠশ টকালৈ।
আঠশ টকা
আহ
তাত এৰাতি থাকা কিমান।
তাহ সিহঁতৰ আৰু দেই তাত ফ্ৰীকে থাকিব পাৰিব।
আহ
পাচখন বনাই ল'ব লাগিব তাত থকাটো ফ্ৰী হ'ব তাই। তাই নিজৰ নিজে হোটেল চলাই আছে, আৰু হোটেলখন আমি একৰাতি ফ্ৰিকে থকাটো কি ডাঙৰ।
হয়, তেতিয়াহ'লে খৰচচোন বেছি নহয়, আৰামছে যাব পাৰিম।
উম, পাৰি টো ধুনীয়াকে পাৰি।
এইটো সপ্তাহতে কোনোবা দিন যাবগৈ তেতিয়া।
হ'ম
এইটো সপ্তাহতে যাওঁ ব কোনোবা এদিন তেতিয়া।
উম, পাৰিবা ক তালে। ত, এ ঘোৰা পকাত মোক পইচা লাগিব বাৰু। আহ সেহটোতো একেই পাঁচ হাজাৰানটকাত তাৰপৰা ঘূৰি আহাব পাৰি ধুনীয়াকে।
এসপ্তাহ, দুসপ্তাহত পাঁচ হাজাৰ টকা গোট নাখাবনে চবৰে।
খাই যাব।
উম, সেইটোৱেই। উ, যদি মানে হোটলেৰ খৰচটো কমিয়ে যাব। এনেও যোৱাটো হ'লে
উ, উম, সেইটোৱে।
উম।
গৰম বহুত দিছো।
সেই থাকিবও পোৱা নাই।
এইটোয়ে গছ, গছনিৰ পৰা কাটিব কাৰণে এই গৰমতটো বেছি হৈ গৈছে নেকি।
উম, এই চৰকাৰে চব গছ, গছনি কাটি দিলে।
অক
জংঘল চংঘল চব কাটি দিলে যে চকে
উ, অ, ঘৰৰ মানুহ এতিয়ালৈকে য আহিয়ে পোৱাহি নাই। এবৌ ওলাই যায় বোলে।
অ, ফোন এটা কৰি কৈ দে মাহঁতৰ দেৰি হ'ব পৰা চাগৈ ঘৰত অহ, কৈ দিবি ফোন এটা কৰি যে মই উলাই যাওঁ বুলি
তাকে ফোন চোন কৰিয়ে যাব লাগিবা নহলেনো কেনেকে যাবি।
সেইটোৱে, সেইটোৱে।
অ, ম, বাকেকো ফোন নাই ন, মই মা মায় কাৰোবাক কৈ থৈ যাব লাগিব।
অ, সেইটোয়া কিবা এটা কৈ থৈ যাবি আৰু মুঠতে।
উম। তাকে ক'বগৈ লাগিব আৰু।
উম, উম।
ইঔহ।
ইয়াত সোমাইে থাকিব নোৱাৰি ইমানেই গৰম।
অ, বহুত গৰম অ, বহুত গৰম বহুত গৰম এনেকুৱা গৰম এইবাৰ। ফাৰ্ষ্ট টাইম পাইছোঁ।
সঁচাকে এই চবেই গছ, গছনি কটাৰ কাৰণে, গছ, গছনি কটাৰ কাৰণে হৈছে এইবিলাক চব।
উম।
চব বনাঞ্চল ধ্বংস কৰিছে আৰু।
হয়, হয়।
খতম
খতম একদম।
এইটোৱে এইম। তাপে আৰু। তে গাড়ী, তি গাড়ীত তেল কিমান ভৰাব লাগিব।
গহপোৰ কঠাতো তো গ, গ, মানে মই। হাজাৰ টকাৰ ওচৰত ভৰাই নিম আৰু তেলটো।
উম।
তেলৰ খৰচতোতো বাৰু মোৰ নিজৰেই, বাকী খোৱাটোত উলিয়ালেই হ'ল আৰু চবেই মিলাই মেলি
অ, এটা গাড়ি ডেৰখনদি থৈ আহিবি। ত'ই ৰিদিবি বাকী খোৱাখিনি আমি দিম।
উম, সেইটোৱে তেলটো মই উলিয়াম বাৰু।
ন
উম।
আন্দৰ ঠিকেই আছে।
উম
তেতিয়াহ'লে হেৰি কৰ উম তোক কি বুলি কয়, এইটো তাছ খিনিকে ওলা।
তাকে ওলাউ ওলাই এইকেইটাকো খ এইকেইটাও। খবৰ দিব লাগিব নহয় আকৌ ওলাই হ'লনেে নাই। টিকেট আকৌ ওলাই হ'লনে নাই এইকেইটা কৰিব লাগিব নহয়।
মই তাকে তেলটো ভৰাই আহোগৈ, তই ৰাস্তাৰ ওচৰলৈ ওলাই যাবি মেইন ৰো'ডলৈ।
অ, 'ঠিক আছে অৰন্য
চ'বতে যি লাগে ল'বি
ময়ো লগতে যাম ৰৈ দে।
অ', গতে যাৱ যদি হ'ব ৰখি দওঁ।
উম একেলগে গুচি গ'লে একেলগে গৈ আহো আকৌ এবাৰ তই ৰিটাৰ্ণ ইয়ালে মই নাহিলেও হ'ব।
অ', হ'ব তেতিয়া পাঁচ দহ মিনিট ৰখি দিছোঁ।
কথাটো একেটাই হয় ন
হয় বাৰু
উ,
আৰু ৰাস্তাটো বোকা যে গাড়ীখন অহা যে অ যা অহা যোৱা কৰিবলৈ বেয়া।
উম, উম, তেতিয়াহ'লে তই ওলা মই ওলাই লওঁ দেই
উম, ঠিক আছে তই ওলা বাৰু অ',
হেল্ল' অ তই ওলাই বোলো মই মই ওলাই লৈ মই তহঁতৰ ফালে গৈ আছো
অহ ঠিক আছে ঠিক আছে তই ওলাগে যা
অহ হয়